হেল্ল'।
ছোৱালী ভাল হ'ল নাই, হেল্ল'
অ
কি কৰি আছ?
এ আছো এনে, পঢ়ি আছিলো অলপ।
অহ। মই, এ হেৰি হ'ল আজি আমাৰ পিছফালক অহ ফলন গোটেই পানী হ'ল বৰষুণ একেৰাহে দি আছিলে যে
অহ।
বৰষুণ বহুত বেছি মানে একৰাহে নেৰা নেপেৰাকে দিলে ৰাতি এই চাৰিটামান বজাৰ পৰা ত এতিয়া গোটেইখন পানী হ'ল।
অ এতিয়া পানী হ'ল নেকি?
বহুত পানী।
আগ আগফালে পথাৰত
অ আ আমাৰ আগফালে পথাৰত নাই হোৱা। সেই পিছখন গাও পিছখন গাৱত আকৌ।
আহ পিছখন গাৱতে হৈছে। মাছ চাছ ওলাইছে নাই ধৰিছে নাই মানুহে
মাছ ওলাইছে, মাছ মানে কি বহুত দৰিকনা চৰিকণাৰ পৰা ধৰি লোৱা এইবোৰ চব মাছ
অ।
আৰু হেৰি ওলাইছে বিশেষকে এইবোৰ পুঠিবোৰ বহুত ওলাইছে আৰু ইমান ডাঙৰ ডাঙৰ পুঠি
অ ভালেই তেতিয়াহলে।
উম, সেই মাহঁতৰ আহিছে চব আহিছিলো আমি। সোমাইছে সোমাইছে বহুতৰ ঘৰত সোমালে।
কা কা কাৰ ঘৰত অ মানে সেই
ব এই হেৰিহঁতৰ আমাৰ এইফালৰ অ নামঘৰ কাষপা চবৰে ঘৰতে আও
অহ
তাকে নামঘৰীয়া ঘৰ ফালে নহয় মানে ই হয়নে বহুত পানী আৰু গোটেই পানী মানে চবৰে ঘৰতে সোমাইছে এঘৰও বাকী নাই
অঁ
পানীটোৱে ৰাস্তা ছিঙিলে আকৌ বহুত ৰাস্তা ছিঙিলে
অ হ মা মাথাউৰি ভাঙিলে নি
মাথাউৰি নাই ভঙা এই আমাৰ গা আমাৰ ঘৰৰ পৰা এই পিছৰ গাওঁ পিছফালৰ গাঁওলৈ আহিবলৈ যিটো তাৰ্ণিংটো আছে
আহ
যদি সোমাই আহি সেইখিনিতে পুখুৰীটো পাৰতে ভাঙিলে তাত পিছত আকৌ আহি আহি এইফালে উ এই এইখিনিতে আগৰ যে স্কুল এখন আছিলে সেইখিনিতে অকমান ভাঙিলে
অঁ
আকৌ আহি আহি আহিলে মানে ৰাস্তা গাদ খান্দি দিলে আৰু উপায় নাই মানে ইমানেই পানী হৈছে নহয় মানুহৰ ঘৰবোৰ
অ হয় এইটোয়ে এটা এটা এটা বস্তু আৰু ইয়াত মানে এটা কথাও হয় আমাৰ মানে সেই গাঁওখন মানে আমাৰ এইখন গাঁওখন সেই জেগাত জেগাতো বৰ বেলেগ জেগাত কিমান আছে এতিয়া যে নতুনকে ৰাস্তা বনাইছে তাৰ কাৰণে মানে পানীতো যাবলৈ ৰাস্তা নাইকিয়া হোৱা কাৰণে ৰাস্তাবোৰ ভাঙিছে মানুহৰ ঘৰত এইটো কাৰণে সোমাইছে নহলে মা থাউৰি নাভাঙিলে পানীটো তেনেকৈ নহয় নহয়
পানী নহয় তেনেকে কিন্তু পানীতো হৈছে এতিয়া ৰখাই
তাত কিবা তাত কিবা এটা কৰা ৰাস্তা বনোৱা বা কিবা এটা কৰা আগতে মানে সম্পূৰ্ণকে গোটেই হেৰিটো চাব লাগি এই ভালকৈ মানে বৈজ্ঞানিকভাৱে চাই পানী যাবলৈ মানে এটা ব্যৱস্থা কৰি ল'ব লাগিব হব লাগিব তেতিয়াহে
এ জনা শুনা খিনিয়ে সেইটো কথাই কৈছে কিন্তু এতিয়া চবে সেইটো কথা মানি ন লয় আকৌ মানি ললে মানে মোৰ ৰাস্তা খান্দিব নিদিও আহ মোৰ ৰাস্তাৰ তলত পাইপ বঢ়াব নিদিও সেই তেনেকুৱা কথাবোৰ চলি থাকে যে আৰু সেইবোৰ থাকেই বাৰু এনেকে ইটোৱে কিবা এটা কয় সেইটোৱে কিবা এটা কৰে
এইটোৰ হেৰিয়ে কৰিব লাগিব। এই চৰকাৰক ক'ব লাগিব কথা
কব লাগিব কব লাগিব। উম সেইটোয়ে নহয় কোৱা হৈছে বাৰু এতিয়া এতিয়া
অ মই এটা এটা নতুনকে মই এটা কথা ভাবিছোঁ মানে। গম পাওঁ নে? এই আম আ- আমাৰ যে এইটো অংগনবাদী স্কুলবিলাক আছে।
উম।
আমি দেখোন অংগনবাদী স্কুলখনত ল'ৰা ছোৱালীখিনিক মানে এটা কিতাপ পঢ়া আন্দোলন এটা গঢ় দিব পাৰোঁ দেখোন। তাত দেখোন আমি তুৰ ধৰি লওক মাহে মাহে যদি মানে বেছি নহয় নহয়। চব মানুহে যদি সঁফুৰা, ৰংমন মৌ ছাক এনেকুৱা মানে কেইখনমান শিশু কিতাপ দিয়ে। তাত বোলে সেই উ তেওঁ বোলে যোনজন তত্বাৱধায়ক আছে। তেওঁ যদি সেই তপাক কাহিনী পঢ়ি পঢ়ি শুনায়। বা এই ৰং মনছ ছবিবোৰ চাব দিয়ে। সেই সেই বস্তু দেখোন সেইখন বেছি ভাল হ'ব যেন লাগে। মানে মানে নহ'লে এনেই এনেই সদায় আমিও দেখি আছোঁ নহয়। এইখন অংগনা আমাৰ ওচৰতো এখনো অংগনা- অংগনবাাদী আছে মানে সদায় একেখিনি বস্তুৱে। তাতকে কৱাত আমি এটা মানে এই এটা আলমাৰি লৈ পেলাই যিমানে যেনেকৈ পাৰে কিতাপ তাত দান কৰিব, দান কৰি পেলাই তাৰপিছত ধৰি লওক মাহেকীয়া চিষ্টেমত গাঁৱৰ কোনোবা এটা সংঘ লগ হৈ মা- কে চিষ্টেমত সেই আলোচনী কেইখনমান তালৈ দি থাকক।
উ তেনেকে পায় তেনেকে পায়। এতিয়া সেইটো কৰিবলৈ আকৌ অকলে নয় যে মানুহবোৰ মানে ইমানকে ওলাই নাহে। এতিয়া কোনেনো মানে সেইবোৰৰ কাৰণে ইমান মন কৰিবহি।
তই হ হেৰি আছে নাই বাৰু এই আমাৰ এইয়ে হুচ তুই গাঁওত এনেই উঠা মানে পইচা পাতিবিলাক আছ-
আছে আছে সেইবোৰ আছ- তেনহে
অ তাৰ এইবাৰ গজ- পেলাই মই এইটো কথা অকণমান উলিয়াম গে। কিন্তু বেয়া কথা নহয় আকৌ নহ'লে ল'ৰা ছোৱালীক ত অকল মোবাইল অক- অকল মোবাইল
তেনেকুৱা হৈ গৈছে।
অ সেইটো হোৱাই ভাল। সেইটো তেনেকে ভালেই হ'ব। ভাল কাম এটাতে ৰব
ভালকে পাতি ল'ব লাগিব কথাটো। আৰু মানে তলা চলা ভাল। তাকে মাৰি পেলাই তেনেকুৱা ব্যৱস্থাটো অকণ ভালকে কৰি ল'ব লাগিব।
অ
এতিয়া মানে তোৰ সেই কিতাপ বিলাক পঢ়িবলে ল'ব মানে। ল'ৰা ছোৱালীবোৰে কিতাপ নহ'লে মানুহে নপঢ়া হৈছে নহয়।
নপঢ়েটো নপঢ়ে আৰু বন্ধ দিন কেইটাত তো আৰু নপঢ়ে। এ আৰু তেতিয়া মানে পঢ়িবলৈ একেবাৰে মন নকৰে যে তাতে গৰমৰ বন্ধ বুলি আৰু কোনে পঢ়াত ইমান বাহিৰ কৰিব
কি বুলি কয় এইটো দেওবাৰে দেওবাৰে দৰকাৰ হ'লে আমাৰ ল' কেইজনমান ল'ৰা ছোৱালী মানে হেৰি ল'ৰাই গৈ পেলাই তাত যদি কিবা কিবি অকণমান এইখিনি ল'ৰা-ছোৱালী অকণমান বয়স হৈ অহা মানে মইনা পাৰিজাত বস্তুটো কৰিব পাৰি মানে বৰ এই দেওবাৰত দেওবাৰে আকৌ আৰম্ভ কৰিব পাৰি মানে নো হ'লে কিবা কিছুমান মানুহ বিলাক হৈ গৈছে মানে
উম সেইটো কৰিলে ভালেই হ'ব ল'ৰা ছোৱালী খিনিও কিবা এটা হ'ব গে
কাৰো সময় নাই, দেওবাৰে দেওবাৰে পাৰি মানে
পাৰি পাৰি সেইবোৰ কে
ও ওচৰ বিশ্ববিদ্যালয়খনৰ মানে হেৰি ফৰ্ম ফিলাপ আপ হোৱা নাছিলে নেকি?
নাই হোৱা নাই হোৱা
অ হেখন হ'লে কৰি দিবি কৈ দিব পাৰ মানে চাই লৈ পেলাই কোনটো বিষয়
উম সেইটোৱে ইছ চাই ল'ব লাগিব সেইটো চাই পেলাই পাৰি কৰিব, তাকে এতিয়া এই দাদা এজনে মই ইয়ালৈ আহিলো পিছফালে
অৱ
ফেচবুককে চাই আছো মানে এ মানুহবুকৰ হেৰিটো বৰ বেয়া হৈছে। অৱস্থাতটো আকৌ এতিয়া বাহঁ কাটি বাহবোৰ কাটি। কাটি মেলি বাঁহৰ গাঁটি কাটি। মাজত বহাই দিছে, এতিয়া আকৌ তেনেকে। কেই কৈ আছে।
অ ৰাস্তাবোৰ মানে ছিঙিলে এতিয়া এইটো। গাড়ী মটৰ আহিব নোৱাৰে সেইফালে।
নাই নাই সেইটো বাৰু নহয় পিছখন গাঁৱৰ পৰা একো যাব নাৱাৰে।
কেলে এনেকুৱা মানে মানুহ মা ম।
এই পানী মানে একেবাৰে মানুহবোৰক।
আগতে এনেকুৱা নানানে মাথাউৰি ভাঙিলেহে হয়।
উম হয়টো কিন্তু এতিয়া মানে কি হ'ল চবৰে। বান্ধি দিলে যে ৰাস্তা বান্ধি দিলে পাৰ বান্ধি দিলে।
অ সেইটোৱে কথা মানে গুৱাহাটীৰ নিচিনা মানে হেৰি। নিচিনাই। ফালে নগৰ নিচিনা অৱস্থা হৈছে আৰু এদিন এদিন। ফোন দিলে।
অ অ সেইটোে আৰু মানে ইমান। খৰচা বহুতখি নি হ'বই আও বহুত বেছি হৈ গৈছেগে।
এ নহয় আগতে তো তেনেকে যিমান ধাৰাষাৰ বৰষুণ দিলেও।
এনে দি পেলাই আকৌ। কিন্তু এতিয়া এনবা এজাগতে হৈ যায় আউ উম।
এইটো বেয়া কথা। ধৰা হৈছে নহয়টো কিবা এটা হ ল। কথাটো কিবা সমাধান এটা উলিয়াব লাগিব।
লাগ উলিয়াব লাগিব এনেক থাকিলে নহ'ব। মানে মানুহখিনি বৰ কষ্ট হৈছে এতিয়া আমাৰ এই পিছফালৰ নিজৰ মানুহ কিঘয়ে। ভিতৰত পানী মানে। এই টো গোটেই একেবাৰে পানী হৈ মাটিত পিছল হৈ গৈছেগে অৱস্থাত বেয়া মানে।
এ হেৰি বহাব লাগিব আকৌ পুল পুল বহাব লাগিব চাগে জন্তু। জেগাই জেগাই।
অ ফুল বহাব লাগিব অ।
পথাৰলৈ যোৱকে পুখুৰী অলপ দ জেগা ক'ৰবাত ক'ৰবাত খান্দিব লাগিব। তেনেকে তেনেকেই ব্যৱস্থা কৰিব লাগিব।
তেনেকে মিলাব লাগিব নহ'লে নহ'বগে নহয়।
ন নহ'লে মানে তই আমাৰ গাঁওখন সৰুতো অকণমান বেছি ডাঙৰ গাঁও নহয় নহয় সেই গাঁওখনৰ এই ব্যৱস্থাটো কৰিব পাৰিব যদিহে তই হেৰি এই মানে চৰকাৰক যদি ভালকৈ মানে হেৰি দ- শাস্ত্ৰ এখন দি তেওঁলোকৰ যোনখিনি অভিযন্তা আছে সেই খিনি আহি পেলাই কৰি দিব পাৰিব সেইটো বেছি হেৰি নহয় কিন্তু চব মানুহ বিলাকে সহযোগ কৰিব লাগিব
অ সেইটোৱেই কিন্তু মানে কি হৈছে এতিয়া এজনে কিবা এটা কলে ইজনে তাৰ বিপৰীতে চবেই ইজনে সিজনৰ বিপৰীতে কওঁতে কওঁতে মানে একো হোৱা নাই আকৌ কোনেও কোনো কোনো কথা মানি নোলোৱা নিচিনা
এ এইটো হলে নহ'ব নহয়
সেইকাৰণেহে একো হোৱা নাই
সদায় লোৱা খিনিয়ে বুজি পাইছে নাই গোটেই ল'ৰাখিনিয়ে বুজে নাই
বুজে বুজে ল'ৰা খিনিয়ে বুজাই কিন্তু ল'ৰাখিনি একো ক'ব নোৱাৰে আক
কিয় নোৱাৰে ল'ৰাখিনিয়ে মাক মানে বুজাওক আক
নুশুনে ন আকৌ বোজ নহয় জানো চব
আকোৰগোছ হ'লে থাকিবতো লাগিব এতিয়া তেওঁলোক বুঢ়া হৈছে তেওঁলোকৰ হেৰি গৈছে আৰু এতিয়া ল'ৰাখিনিহে দিন আহিছে এনেকৈ কথামতে কি অঁ অলপ বৈজ্ঞানিক ভাৱে চিন্তাধাৰা কৰি পেলাই সেইটো কাম কৰিবই লাগিব যিমান যি হ'লেও
তাকে সেই কেবাৰ আহিব
ঠিক আছে ঠিক আছে এ হ'ব ব
হ'ব দে তেতিয়াহ'লে